প্ৰব্লেম হৈছে নাজানো ইমান কাটি কাটি দি অ শুনিছো শুনিছো
আমাৰ তাত বোলো অ নখন শুক্ল কিতাপখন নাই দিলে হয় কিন্তু সেই চাৰে তেতিয়া আমাক সেইখন কিনি দিলে ন কিনাই দিলে নাগেন্দ্ৰখন।
আৰু তেতিয়া বহুত কম দামতো আছিলে চাগে।
এতিয়া বহুত আহ এয়া এহেজাৰান হলগৈ ওলাইছো শককলখন।
এতিয়া চবেই গম পাই গৈছে যে প্ৰকাচাৰ কৰাবোৰ গম পাই গৈছে এইটোও বহুত মহত্ব আছে। এইটো কাৰণে চবেই কিনিছে দামটোৱে বঢ়াই দিওঁ।
শুক্ল খন জিলা লাইন বাই লাইন। পঢ়িব লাগিব শুক্লখন পঢ়িলে লাভ নাই বুলি হিন্দী সাহিত্য পঢ়ি।
ও আছে দেখোন মাক নিজে দে কিবা এটা কিতাপ কিনোও সেইখন সুধে খৰচ। এমাই মুখস্থ কৰিব লাগিব তেতিয়া আমি নেট। কাম গোটেই কিতাবৰ মাজৰ। কি পৰা আহিছে কৈছ নহয় লাইনতটো দিছে সেইটো কোনে কৈছিল সেই স মানুহজননৰ কি। হেৰি আছিলে কি এইটো শব্দটোৰ অৰ্থ কি।
ওঁম।
আমি কিতাপখন পঢ়িবওতো লাগিব সেইটো কাৰণে। আমি চাই গৈছো গোটেই কুৱেশ্যন।
আ হা
কিবা এটা উপন্যাখনা আমিতো গোটেই পঢ়িছো আমি তাৰ শব্দতটো জানো। অ এইটো পন্যাসত মূল কাহিনীটো জানো আমি কেনেকে পঢ়ো ইউটিউবত চাই চাই কবিতাটো কবিতাটো পঢ়িছো এবাৰ তাৰ পিছত গোটেই মূল সাৰাং খিনি চাইছো নিজে অসমীয়াত বুজি লৈছো আমি নিজে বনাই বনাই লি ছ তেনেকুৱা নহয় জানো আমি অংক কিতাপবোৰ তেনেকে লিখো
এম চি কিউ বিলাক বহুত টান এম চি চিউ বিলাক মাহা চুকা আহে
তাত আকৌ কবিতাটোৰ মাজত এলাইন দি দি দিছে সেইটোৰ অৰ্থটো কি হিত সেইটোত কি বুজায়
ওঁম
দিছে এড কুৱেশ্বন পেপাত কাতাত মানুহজনক পাব লাগিছে দিলোহেতেন দুঘোচা মান
দিনক দিনে বেছি টান হৈ গৈছে আছে বেছি দিনক
অ সঁচাকে হেৰি ইণ্টাৰনেট অ
অ কম্পিউটাৰ বেচন হলে একজাম দাল বিছাৰি
আৰু কুৱেশচন পেপাৰো চাগে সেই নেটৰ কুৱেশচন খিনিও চাগে সেই অনলাইনৰ পাই চা চাছ কৰে এইটো পাঠৰ পৰা কি কি কুৱেচন ওলাব হেটো চেৰি কৰি দিয়ক বুলি হি হি
আমি তিাৰলে আমি সেইয়োৱে কৰিম চৰ্টকাট এইটো এইটোৰ পা কি কি ওলাব সেইকেইটে দি থৈ দিম ফুট
অ এইটো কুৱেচন বা শট কোৱেচন কি কি আহিব পাৰে অ এইটো হেৰি কবিতাটোৰ পৰা লং কুৱেশচন কেনেকুৱা ধৰণৰ হব লাগিব সেইটো নেটত মাৰি মাৰি চেগে তেনেকে দি দিছে আমিও তেনেকে দিম
ওম মইতো আৰামত দি দিম নোট চুট তোমালোক যিমান লিখিব আছে লিখিলেও মই নেটৰ পৰা কপি মাৰি নিজে লিখিলৈ দি দিম লি লিখি লম প্ৰথমতে
প্ৰণৱ ছাই লাইট
অ নিজে লিখি লম তাৰ পিছ আ হা হেই হাই বাদা নাজানো লাগিলে মই হেৰিও জেৰক্সচো কৰি দি দিম বেছি টকা নলয় বা মই জেৰক্স এটা কিনি লৈ লম জেৰক্স মেচিন এটা তহতক দি দিম তহঁতি মুথতে আন মুঠতে মোৰ নামটো উজ্জ্বলা তহঁতি।
ত চাই চাই লিখাই চ।
অ মই সেইটো কৰিম আকৌ মই মোবাইলৰ পৰা লৈ পিনে নিজে বহীত লিখিম লিখি পিনে মই জক কৰি পিনে চবকে বিলাই দিম মানে অকমান ক লাগিব আৰু ডাইৰেক্ট প্ৰনৱাৰ নিচিনা কৰিলে মানুহে কব ন।
অ ধৰা পেলাই দ কিমি জানো চাই তোক সেইটোৱে কৰে দিয়া কিতাপ এখন লৈ আহে সেইখন যে
অ ছাৰে যে ফটা চিটা কিতাপ এখন লৈ আহি তাৰ পৰাই দিয়ে।
সেইখন কিতাপ কোনখন এতিয়া আমাৰ তাত থকা কিতাপখনে সেইখন।
আহ
শুকখন নহয় পাণ্ডিয়া খন এই সৰস্বতী পাণ্ডেৰ যে এখন কিতাপখন যে আমাক যে কিনিছিল কিনিব দিছিলে। লাষ্টত।
ভলা ৰাতি বাৰি হে।
ভোলানাথ তিৱাৰী নহয়ও এখন কিতাপ যে আমাক কিনিব দিছিল যে ছাৰে কৈছিল যে এখনপঢ়িলে নেট্ট চব পা। কৰিব পাৰি মানুহে।
অ বস্তু নিষ্ঠখন।
নিষ্ট খন লৈ লৈ আহে সেইখনৰ পৰাই চব চাই চাই হিন্দী সাহিত্য সেইখনৰ পৰাই চব শেষ কৰি পঢ়ায়।
ছাৰ তাত শুক্ল খননো আছে কিন্তু।
ছাৰত তাত আছে অ কিন্তু ছাৰে সেই বস্তু নিষ্ট খন আনে। তাৰ লাইন বাই লাইন আছে ন বস্তুনিষ্টখনত।
পাৰ্থ এবাৰ শুক্লখন লৈ গৈছিলে ছাৰৰ পৰাটো।
উম
পাৰ্থৰো আছে নেকি পাৰ্থ শুক্লখন কিনিছে ধৰ অ হেৰিত গৈ ইউনিভাৰ্চিটি গৈ পিনে।
সেইটো চাগে পঢ়ি কৈ আধাছিলেভাচ শেষেই হ'ল।
ডাইৰেক্ট টপ কৰিব সিহঁতি।
সি মানে ডাৰেক্ট এবাৰ ডিচম্বৰ দিব ডাৰেক্ট পাছ কৰিব নেট।
মই এইটোক ডাৰেক্ট কৈছো তুমি যদি আমি চব যোনে যিমান হওক তুমি এবাৰতে দি প সেইটো পাছ কৰিব এনেও নোৱাৰ কাৰণ মেথতটো কেনেকুৱা আহে মই যিমান তোমাক এতিয়া কৈছো ন এনেও বুজিব পৰা নাই চাগে তুমিও নে কেনেকুৱা টাইপৰ কৈছা নহ। এবাৰ দি পিনে কোনেও পাছ কৰিব নোৱাৰি সেইটো খাটাং মই ডাৰেক্ট কৈ দিছো এনেকুৱা কুৱেশচন আহিলে। পা উম পা তাৰে চাৰে গোটেইখিনি মুখস্থ কৰিছে চৰ্ট কুৱেশচন কি কি কেনেকুৱা কোনচোন সেইবোৰ যে এটা, অহা নাই পৃথিৱীৰ ক'ত কি আহিছে। এটা এটা শব্দ এইটো এইটো একো কুৱেশচনে অহা নাই।
ত কিমান খন আছে নেকি উপনয়াস নাটক চিতাৰ পাছত।
কিমানখন আছিল।
হম
আছিলোঁ বহুত।
হেল্ল'
হেল্ল'
অহ
আছিলো বহুত বোলো এই মইটো হেৰি কি বুলি কয় আমাৰ এইটো ছেকেণ্ড চেমৰ পঢ়া খিনিও বহুত কেইখন আছিলতো।
অহ
সেইখিনিহে পাৰিছো তাৰ বাকীখিনি মই পঢ়াই এই দিঘা আহিছিল। বিয়াখনাই নাই
বহুত বেয়া কাটিছে ব এবাৰ দি পিনে বুজিব নোৱাৰি তুমি যদি দুবাৰকে দি আমাৰ চ এইটোৱে কাম মানে অলপ আইডিয়া লগাব পাৰি কেনেকুৱা কুৱেচণ এতিয়া মই দিলো যেতিয়া গম পাইছো যে এনেকুৱা টাইপৰ কুৱেচন আহিব
উম
মই ফাৰ্ষ্ট ভাবিছিলো এক নম্বৰীয়া কুৱেচন আহিব যে চন কিমান চন কি কি কবি তে টোৰ সংগ্ৰহ আহিছে এনেকুৱা এক এক দুই এ এটা এটা আহিছে আৰু এনেকুৱা তাৰ পিছত কৈ কিতাপ বোৰৰ নাম আহিছে জান নাই কোন কবিয়ে কোনটো কিতাপ কি কি লিখিছিলে।
অ
তাকো আমাৰ ভাৰতীয় নহয় নহয়। ভাৰতীয় বিদাপতি এনে কিবা কিবি আহিছে কিন্তু গোটেই হেৰি আহিছে।
পাশ্চাত্য অ পাশ্চাত্যৰে আহিছে।
উম
এনেকে কাৰচিন দিয়া দিব লাগে এক এ টু বি কোনটো হয় সেইফালে থাকে ন। এইফালে কবিৰ নাম ৰচনাকাৰ আৰু এইফালে কিতাপৰ সোপা। কোনটো কোনটো লগত মিলে এনেকে আৰু
মানু্হ পাগল হৈ যাম।
বি এড টো দি চোৱা নাই গুৱাহাটী ইউনিভাৰ্চিটি এইবাৰ বি এড টো দি চাম গুৱাহাটী ইউনিভাৰ্চিটি
হেৰিতহে হ'ব অহা বছৰ জুনতহে হ'ব।
উম আমি যেতিয়া ওলাম তেতিয়া আৰু এতিয়াতো এতিয়া হৈয়ে আছে আৰু ক'ত ক'ত হেৰি বি এডৰ হেৰি আছে সেইটো গম পাব লাগিব নহ'লে অকল গুৱাহা ইউনিভাৰ্চিটিতে দি লাভ নাই সেইবাৰে মানে বম পইচা খৰচ কৰিব লাগিব বম পঢ়িব লাগিব মানে কোনোবা এটাত হৈ যায় মুঠতে কোনোবা এটাত পাই যাওঁ কোনোবা এটাত লাগি যাওঁক যেনেকে হলো
তাকেহে
কোনোবা এইখিনিত মানে মুঠতে পাৰ হৈ যাওঁ এটা এটা এটা দেওনা আমি পাৰ হৈ হৈ ভৰি দি আহি আছো
এটা দেউনাৰ পৰা এটা দেউনাাৰ পাৰ হবলৈ পুৰা মানে জুই এই অগ্নি পৰীক্ষা দিয়া নি নিচনা দিব লাগে আগবাঢ়িব হলে
সঁচাকৈ পায়
মেট্ৰিক বোলে মেট্ৰিক দিয়াৰ পিছত আৰাম তাৰপিছত হাই ছেকেণ্ডে হাই ছেকেণ্ডৰীটো ভালকৈ প তাৰপিছত ডিগ্ৰীত আৰামে আৰাম ডিগ্ৰী ডিগ্ৰী পোৱালৈকে আমাৰ মেচিঅৰ্ড লেভেল আহি যায় তাৰ পিছত আমি নিজে ভাবিব লগা হৈ যায় যে তাৰ পাছত আমি কি কৰিম কি নকৰিম
উম
লগৰ খিনিয়ে পঢ়ি থাকিলে আমি নপঢ়াকে থাকিলে কেই হব কি নহব চিন্তা এইটোত নাপালে সিটোত চিট নাপালে ডিগ্ৰীৰ পাছত আৰু এতিয়া আমি নিজে চাকৰি কথা ভাবিব হৈ গল কোনটো লাইনত গ'লে চাকৰি কোনটো লাইনত গলে চাকৰি পাম কোনটো লাইনত নগলে না পাম এইটো মানে আমাৰ কৈ অহা এটা জ্বলন্ত মিছা কথা যে আৰাম যোৰ যে মানুহে পায় তাৰ পিছত চাকৰি কৰাৰ পিছতো আকৌ সংসাৰৰ মায়া জাল
চাকৰি কৰা পিছত একো আৰাম নাপায় মানুহে।
নোৱাৰে এনেই মানুহে কয়।
সেইবোৰ যে আৰাম আৰাম আৰাম বুলে এইবোৰ
উম
সেই ই মাহ পাহত ইমান আৰামত থাকিল থাকিব নপাৰে মানে ইমান কষ্ট কৰি থাকিব নালাগে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে
সেইটোৱে
এতিয়াতো আমাৰ মাহেতে আমাক পঢ়াবৰ কাৰণে কিমান কি কি কৰি আছে ন।
উম
উম উম কি হব
গৰম কালৰ কাৰণে যে ইমান হেৰি লাগিছে এলাহ লাগিছে
অ অ গাটো বহুত বেয়া বেয়া নিচিনা কৰি আছে ন
হম
সেইদিনাখনৰ বা তোমাৰ লগত কথা পাতিছা নাই।
নাই নাই পাতা নাই নাই কৰা
আহিও নকয় আইতা পঢ়াৰ পাছতহে কৰি য
আহ
সেই মানে যে আইতাক কিয় লগাব লাগে বাৰু এইবোৰ কথা অ মা সি যে আই তাক লগায় দিছে মই যে ভাবিবই পোৱা নাছিলো ই ইমান খিনি কৰিব সেটো কৰিব বুলি
সিহঁতৰ মাকহঁতে গম পাইছে বুলি কৈছেনে?
নাজানো দেই সেইটো সি মোক কোৱা নাই খোলা খুলিকে কি হৈছে সিহে জানিব।
সেইদিনাখন আইতাই সুধিছিলে কি কলে জানো!
জানো কি কৰে ঠিকেই নাই।
উম
সিহে জানিব আৰু। কি কলে?
সি নিজে লাজ পাইছে না?